হু এহ
শুনিছোঁ দিয়া কোৱা
কি কৰি আছা
এনে আছোঁ ৰ'বা বহী তুমি কি কৰি আছা
এ' বহিয়ে আছো ৰ ৰবা।
হয় নেকি?
উম চাহ-তাহঁ খালেনে নাই?
খালোঁ ৰ'বা তুমি খালা
উম উম খালো ৰবা অ পিছে কলেজ যাই আছা নে নাই
কলেজ ব বৰ্তমান এই দুদিন যোৱা নাই ৰ'বা। তুমি গৈছিলা?
অ মই কালি গৈছিলো আজি আমাৰ কলেজ বন্ধ আছিলে ৰবা পিছে কলেজ গলেতো এতিয়া ৰাতিপুৱা সোনকালে উঠিব লাগে কি কৰা
উম হয় দিয়া সোনকালে উঠিব মন নাযায় তথাপিও উঠিবতো লাগিবয়ে
উম সেইটোৱেতো সেইকাৰণে ভাবিলো মই আজি ৰাতিপুৱা সোনকালে উঠা নে যে নাই সোধো অলপমান তাৰে ওপৰতে কথা পাতো
ঠিকে কৈছা দিয়া
ও উ তাকেতো কাৰণ আহ সোনকালে উঠাৰ অভ্যাসটোতো কিমান ভাল জানাই তে
হয় দিয়া আমাৰ স্বাস্থ্যৰ বাবে খুব প্ৰয়োজন সোনকালে উঠাটো যিহেতু সোনকালে উঠিলে আমাৰ স্বাস্থ্য বা মগজু দুয়োটাই একেবাৰে ধুনীয়াকৈ একেবাৰে ভাল হৈ থাকে দিয়াচোন
হয়। উম', সেইটোয়ে কিন্তু এ এটা কথা সঁচা দিয়াচোন ৰাতিপুৱা যদি আমি সোনকালে উঠিব লাগিল তেতিয়াহ'লে আমি ৰাতি সোনকালে শুব লাগিল যদি আজিকালি মান বহুত মানুহে কিনো কৰে যে এ ৰাতি দেৰিকৈ শুৱে আৰু ৰাতি পুৱা দেৰিকৈ উ উঠে কিন্তু আহ চাবাহা কি বুলি কয় পুৱা সোনকালে উঠাৰ অহ অভ্যাসটো বহুত উপকাৰ উপকাৰ কৰে মানে হয় দিয়াচোন আমাৰ কাৰণে কাৰণ অ পুৱাৰ বতাহ আহ স্বাস্থ্যৰ বাবে অতি উপকাৰী হয়
ঠিকেই হয় তুমি ঠিকে কৈছা দিয়া যিহেতু আমাৰ ককা - আইতাহঁতেও সোনকালে উঠে তো তাহাঁতৰ স্বাস্থ্যবোৰো ভাল আছে। যিহেতু আমি সোনকালে নুঠো আমাৰ স্বাস্থ্যৰ সেইকাৰণে বেয়াই হৈ থাকে আমাৰে সচাঁৰে লগ দি থাকে নহয়নে বাৰু
অ সেইটোয়ে আৰু চাবা হা আ পুৱা যদি আমি সোনকালে উঠো দিনটো কাম কৰা আহ মানে কাম কাজো ভালদৰে পৰিকল্প মানে পৰিকল্পনা কৰিব পাৰি। চাবাচোন যোনদিনা আমি এ জল্দি উঠিম সিদিনাখন উঠি পেলাই আমাৰ দিনতটো মানে এ গাটো একদম ফ্ৰেছ ফ্ৰেছ লাগি থাকে কিন্তু যোনদি যোনদিনা আমি আকৌ দেৰিকে উঠো সিদিনা আমাৰ গাতটো বহুত আল চিটাইপ লাগি থাকে আৰু একো কৰিবই মন নাযা'য়।
উঠিলে আমাৰ মানে আমাৰ মগজুটো মানে যিহেতু ভালদৰলে খোল খায় তো তেতিয়া আমাৰ মানে দিনটোও ভাল যায় আৰু আমাৰ মানে কামবোৰতো আমাৰ মনোযোগ হয় তো মানে সোনকালে উঠিলে আমাৰ বহুত কাম কৰিব পৰা যায় এতিয়া ধৰি লোৱা মোৰ কলেজ থাকে কলেজত যদি মই এঘণ্টা বা আধা ঘণ্টা আগত উঠো তো তেতিয়া মোৰ কামবোৰো ভালদৰে নহ'ল আৰু ইফালে মোৰ কলেজৰো দেৰি হ'ল তো তাতকৈ যদি মই কলেজৰ আৰম্ভ হোৱাত যদি মই দুই তিনি ঘণ্টা আগতে উঠোঁ তেতিয়া মোৰ ধুনীয়াকৈ কামখিনি কিনিও হৈ যায় বা কলেজলৈও মোৰ দেৰি নহয়
উম সেইটোয়ে এনেতো মই আ চাৰে পাঁচটা ছয়ত মানত উঠিব খ মানে উঠোৱে এ তুমি কেইটামানত উঠা এনে ৰাতিপুৱা?
ময়ো সিমান মানতে উঠিবলৈ চেষ্টা কৰো কিন্তু কি কৰিবা আৰু ৰাতিপুৱা অকমান মানে টোপনিটো বেছিকৈ ধৰে ত' কেতিয়াবা উঠাতে দেৰিও হৈ যায় ছয়টামান বা বাজি যায় বা চাৰে ছয়টা মান বাজি যায় কেতিয়াবা।
সেইটোয়েতো কিন্তু আমি যদি ৰাতিপুৱা সোনকালে শুব মানে উঠিব খোজো যদি আম কিন্তু তাৰ বিপৰীতে যদিফালে আমি ৰাতি বাৰটা বা এটা বজালৈকে মবাইল ফোনটোকে ব্যবহাৰ কৰি থাকো আৰু তেন্তে আমি আহ মানে সোনকালে ৰা ৰাতিপুৱা উঠিবই নোৱাৰি কাৰণ চাবা আজিকালি মানুহবোৰে কি কৰে মোবাইল ফোনটো মানে ৰাতি দেৰি কৰিলে চাই থাকে ত' আৰু ভাবচোন সেইকাৰণে ৰাতিপুৱা জল্দি উঠিবই নোৱাৰে ত' মানে ক'ব গ'লে মোবাইল ফোন ৰাতিপুৱা মানে এ শুই উঠাৰ ক্ষেত্ৰত এটা ডাঙৰ বাধা হৈ পৰিছে এতিয়া
ঠিকে কৈছে এতিয়া যদি এনে আমি উ সাধাৰণ ভাৱে আমি সাতৰ পৰা- আঠ ঘন্টা শুব লাগে ত সেইকাৰণে আমি সোনকালে শুব লাগে ত তেতিয়া আমি ৰাতিপুৱা সোনকালে উঠিলো আৰু আমাৰ সাত সাত ঘণ্টা টোপনি হ'ল কাৰণ সাত আঠ তাৰ টোপনি নল'লে আমাৰ স্বাস্থ্যৰ বাবে খোব ক্ষতিকাৰক ত'হেইকাৰনে ভালদৰে আমাৰ টোপনিটো অ ভালদৰে কৰিব লাগে যাতে আমাৰ স্বাস্থ্যটো বেয়া নহয় আৰু আমাৰ ধৰি লওক কিছুমানৰ এনেকোৱা হয় যে
অ ৰাতিপুৱাত উঠিলে কিবাকে কিন্তু দিনটোৰ কাৰণে তাহাতে একেবাৰে এল এলেহুৱা দৰে হৈ যায় অ'ত টোপোনাই থাকিব ত'ত টোপোনাই থাকিব ত সেইটোৰ কাৰণ কি কাৰণ তাহাতৰ সাত - আঠ ঘন্টা টোপনিটো ভালদৰে নহয়। সেইকাৰণে তাহা তৰ এনেকৈ দিনটো টোপনি মাৰি থাকোতে যায়
অ সেইটোয়ে কাৰণ চাবা ৰাতি যদি সেই আমি দেৰিকে শু আৰু ৰাতিপুৱা জ্বলিও উঠিও তেই দিনটো আমাৰ গা'তো বেয়া লাগি থাকে আৰু চাবা হা ৰাতিপুৱা সোনকালে উঠিলে নহব আমি সোনকালে উঠি যদি আমি আকৌ যাই পেলাই মোবাইল ফোনটোকে চাই থকা এনকা হ'ব নালাগে। আমি ফাচ উঠি পেলায় মোখ- হা'ত ধুই পেলাই অ'কমান ব্যায়াম কৰিব লাগে আৰু তাৰপিছত অকমান সময় যদি আমাৰ সময় বাছে তে ন্তে আমি অকমান পঢ়িবও লাগে কাৰণ ৰাতিপুৱাৰ পঢ়াখিনি সদায় মানে একদম ভাল হয়। বা সেইখিনি বস্তু আমাৰ সদায় মনত ৰাখি যায়। আৰু মানে মই ভাবো যে ৰাতিপুৱা উঠি পেলাই আমি অকমান খোজ কাঢ়িব লা লাগে ৰাতিপুৱা কাৰণ বতাহটোতো কিমান ভাল সেইটো কাৰণে আহ মানে আৰু মানে ৰাতিপুৱা আমি একদম বিশুদ্ধ বায়ু পোৱা যায় কাৰণ দিনটো ইমান গাড়ী মটৰ চলি থাকে কিন্তু ৰাতি পোৱা অ ইমান নচলে ত' মানে অ ৰাতিপুৱা উঠিলে আমাৰ মনোযোগো বৃদ্ধি পাই বুলি কোৱা হয় দিয়াচোন কিছুমানে কয়। ওহো ত' আমি জল্দি উঠিব লাগে।
একেবাৰে ঠিকে কৈছা সেইকাৰণে আমি সোনকালে উঠিব লাগে আৰু ৰাতিপুৱা পঢ়িলে যিহেতু আমাৰ মনত থাকে সেইবাবে মা আমাৰ মা দেউতাই কৈ যে ৰাতিপুৱা সোনকালে উঠি পঢ়িব লাগে আমাৰ মনত থাকে সেইবোৰ ৰাতিপুৱা যিহেতু মগজুটো একেবাৰে মানে চিন্তাৰ
চিন্তা বাৰ আঁতৰত থাকে সেয়ে মানে যি পঢ়ো আমি সেইখিনি মনত থাকে ৰাতিপুৱা ত' সেয়া আমি আৰু যিহেতু ৰাতিপুৱা সময়খিনিত একো হুলস্থুল নাথাকে বা ওচৰ চবুৰীয়া ম মানুহ বোৰেও আ শুই থাকে বা নিজৰ নিজৰ কাম কৰে ৰাতিপুৱা সময়ত ত সেই সময়খিনি পঢ়িবলৈ বা অন্য কিবা মনোযোগ দিয়া কাম কৰিবলৈ খুব ভাল স আমি ৰাতিপুৱা উঠি আমাৰ নিজৰ যিতু যিবোৰ আমাৰ মানে দৰকাৰী সেইবোৰ আমিকৰিব লাগে ৰাতিপুৱা।
উ আৰু চাবাচোন আমি পৰীক্ষা যেতিয়া চলি থাকে পৰীক্ষা সময়ত আমি যদি পুৱা উঠি কেনে অকমান কিবা অলপ মানে পঢ়িলো কিন্তু আমাৰ লগে লগে মনত থাকি যায় আৰু তেতিয়া আমি ভাবো এ এনেকে যদি আমি আগতে পঢ়িলো আমাৰ মানে পঢ়াখিনি ভাল হল হয় আমি বেছি পঢ়িব পাৰিলো হয় কিন্তু সেইটো কথা মানে আহ কবলৈ গলে পৰীক্ষাৰ সময়ত যোনটো আমি ৰাতিপুৱা পঢ়ো সেইটো আমি একদম মনোযোগেৰে পঢ়ো আৰু ৰাতিপুৱা সময়তো এনেই ভাল পঢ়িবৰ কাৰণে ইফালে পৰিৱেশটোও শান্ত হৈ থ এইটো মানে একদম ভাল আৰু ত' ক'ব গলে ছাত্ৰ ছাত্ৰীৰ বাবে পুৱা উঠাৰ অভ্যাসটো অতি প্ৰয়োজনীয়। সেইখিনি সময়ত আমি অঁ মানে যিখিনি কাম কৰো বা সেই কৰো আমাৰ একদম ভাল হৈ থাকে দিনটোৰ কাৰণে। আৰু ক'বলৈ গ'লে অকল ছাত্ৰ ছাত্ৰী বুলিয়ে নহয় সকলো মানুহৰ বাবেই ই উপ আহ উপকাৰী আৰু। পুৱা উঠিলে মানে আমি গোটেই দিনতটো আমাৰ বাবে ভাল হৈ থাকে দেৰিক উঠিলে বহু সময়ো নষ্ট হয় আৰু আমাৰ দিনটো আজি লাগি থাকে আমাৰ একো কৰিব মন নাযায়,
থিক আছে দিয়া একেবাৰে আমি সেইকাৰণে মানে সোনকালে উঠি অ নিজৰ
ভালকৰে পানী গৰম পানী কৰি খাব লাগে যে আৰু সেইবোৰ মানে? গৰম পানী কৰি খালে আমাৰ মানে যিহেতু একেবাৰে দেহটো ধুনীয়াকৈ চাফা হৈ যায়। আৰু তেতিয়া আমাৰ মানে ধুনীয়াকৈ টোপনি চোপনি খোল খাই ত তেতিয়া আমি ভালদৰে আমাৰ কামত মনোযোগ দিব পাৰোঁ ত' সেইকাৰণে আমি ৰাতিপুৱা উঠি ধুনীয়াকৈ আহ মুখ হাত ধুব লাগে আৰু আমি ফুৰিব যাব লাগে ফুৰিব গ'লে আমাৰ মানে মগজুতটো একেবাৰে ধুনীয়াকে খোল খাই যায় আৰু তেতিয়া আমি নতুন নতুন ক কথা বোৰ আয়ত কৰিব পাৰো বা নতুন নতুন কথা আমি চিন্তা কৰিব পাৰো সেয়ে ৰাতিপুৱা শুই উঠা অভ্যাসটো খুব দৰকাৰী
অ হয় কিন্তু আৰু কেতিয়াবা তুমি চাইছানে কিছুমান ক মানে কিছুমান মানুহে কয় যে ৰাতি বেছি দেৰিলৈকে কাম কৰিলে বা পঢ়িলে তেওঁলোকৰ মানে বেছি ভালকৈ মন থাকে কিবা কিবি কিন্তু মানে সেইটোও মিছা নহয় কোন সেইটোও ভাল কাৰ সকলো মানুহৰ মানে বেলেগ বেলেগ থাকে ন কিছুমান ৰাতিপুৱা পঢিলে ভাল কিছুমান ৰাতি পঢ়িলে ভাল কিন্তু আমি য স্বাস্থ্যৰ দিশৰ পৰা চাব যাও ন পুৱা উঠাৰ অ মানে জল্দি উঠা অভ্যাসটো অ অতি উপকাৰী আৰু পুৱা মানে যদি আমি চলি উঠো শৰীৰ মন দুয়োটাই সুস্থ হৈ থাকে
ঠিকে কৈছো দিয়া তুমি সেইকাৰণে মানে সোনকালে ৰাতিপুৱা উঠিব লাগে আৰু নিজৰ কাম বোৰ কৰিব লাগে পিছে আজি কথা পাতি খুব ভাল লাগিল এই বিষয়টোৰ ওপৰত
উম তাকেতো আমি যিহেতু এতিয়া কলেজত গৈ আছো বা আমি পঢ়ি আছো আমাৰ কাৰণে ৰাতিপুৱা জল্লি উঠাৰ অভ্যাসটো বহুত ভাল দিয়া চোন আৰু এই বিষয়ে কথা পাতিবলে তুমিও কিছুমান কথা জানিলা মইও কিছুমান কথা জানিলো
ঠিকে কৈছা দিয়া আজি বহুত কথা শিকিলো যে কিমান ভাল এ ৰাতিপুৱা সোনকালে উঠা অভ্যাসটো আমাৰ বাবে
অ তাকেইতো ঠিক আছে দিয়া আজি ৰাখিছো নহলে
ঠিক আছে দিয়া